মা শুনিছো দিয়ক এ। স্কুলৰ পৰা আহি কাপোৰ কানি খুলি ভাত খাই দে দেহাজনী খুৱাই লৈছো কি কৰি আছা?
মই এয়া ভাত কেইটামান খাই পেলাই বহি আছো।
অ ভাত কিহে খালে??
ভাত ভাত আজি মাছ দি খালোঁ দিয়া।
অ।
ঘৰতে জাতিলাও এটা লাগিছিলে।
চাং পাতিছে নেকি?
অ চাং পাতিছিলোঁ। এ সৰু সৰু বিলাহীযে সৰু বিলাহীয়ে। আছে জাতিলাও। লোৱা চাই খালো।
অ।
পইক্ষা শেষ হ'ল তোমালোকৰ
পৰীক্ষা শেষ হোৱাই নাই আজি আছিল যে আজি শেষ হল চাৰে এঘাৰটামান বজাত।
অ।
দুঘন্টা পৰীক্ষা যে নটা বজাৰ পৰা এঘাৰটালৈ।
এ কেঁচুৱাজনি কিবা অসুখ হৈছিলে নহয় ভাল হৈছে নে?
অ ভাল হৈছে দে জ্বৰ জণ্ডিচ হৈ গৈছে যে এতিয়া আকৌ কা চৰ্দি।
অ এ এটা হলে মানে আৰু এটা বাগৰি থাকে আৰু
অ এতিয়া মানে ভাল হৈছে বেমাৰটো এতিয়া অঁকৰা হৈ গৈছে অলপ অকৰা তাইব নিচিনা অলপ কথা মানে
জ্বৰ হলে সেইটোয়েই অকন অকন মানে খং উঠি যাই ইহঁতৰ।
অ খং উঠি যায় বস্তু এটা বিচাৰিলে মানে নিদিলৈকে খং উঠিয়ে যায় অ
এনে জণ্ডিচটো ভাল হৈছে আৰু
অ জণ্ডিচটো ভাল হৈছে ঔষদ খাই থকা গৈছে।
অ।
আনিছিলো তাৰ ঔষধ খোৱা গৈছে খাইছে নিজে নিজে এতিয়া মানেতো ভাল হৈছে যদি বেমাৰ পৰা উঠিলে এ ডাঙৰে হওক সৰুৱে হওক অলপ খং উঠি যায় দে কোনোবা কিবা এটা ক'লে হে তাই কোৱা অ তাই তেনেকোৱা হৈছে। তাৰমানে অলপ কিবা এটা কলে খং উঠি যায় অ। খাইছে ভাত খাইছে।
অ।
কিবা খাইছে ভাত এনেও খোৱা নাছিলে আগতে। ঔষধ খুৱাই দিয়া পিছৰ পা ভাত খাইছে। কেইটামান কেইটামান ৰাতিপুৱা যাও দে মোৰ লগত যাওতে মানে খাই গৈছে। ভাত গৰম পানী আলু আলু আকৌ বহুত উহা ভোন যে হে পিটিকা কৰি বোলে দুইজনে খাই গৈছো তাইও বইল মইও বইল খাইছো।
অ অ সেইকেইদিন অকন বইলে খাই থাকিবা।
অ এসপ্তাহ আঠ দিন মান মানে বৈলকে খাম আও। বোলো এতিয়া তিন চাৰিদিন মান তিনদিন মান হৈছে বইল খাই খাই থকা।
এ জণ্ডিছলেকে অকণ বাচি খাব লাগে।
অ এ তাই কাৰণে বাচি খাব লগা হৈছে।
অ ভাত খালা তুমি
অ খালো এ তেনেকে খালো পানী গৰম পানী দি বুত বইল আছিলে যে। হে বইল কৰি আলু ভাত কেৰেলা এনেকে পিটিকা কৰি খালো আ। যাব মন। নাযায় যে এতিয়া তাই মচুৰ দালি মগুৰ দালিয়ে খুৱাব লাগে মচুৰ দালি কালি ৰাতি মানে খোৱালো খালে নাথাকো বোলে এয়া গৰম পানী দি ধুনীয়াকে নিমখ দি পলাই খচি খচি উহা বুত আলু এনেকে পিটিকা কৰি পেলাই খুৱাই দিছো খাইছে।
খাইছে উম আকৌ এতিয়া এনেকোৱা। খাই খাই আকৌ তেল মাৰা তা অশান্তি লাগিব দুদিমান খাবলৈ কাৰণে।
অ অ জুতি নাপাব
এ স্কুল পক্ষ্যা শেষ হল আও।
অ শেষ হল অ দেহিহতে আহিল নে নাই।
অ আহিলে।
অ পৰীক্ষা হৈ আছে
পৰীক্ষা হৈ আছে সিহতৰ আজি দুটা তিনটা গৈছে।
অ কেই নম্ব পঞ্চাছ নম্বয়া চাগে।
হে।
পঞ্চাছ নম্বৰীয়া।
অ পঞ্চাশ নম্বৰীয়া।
অ।
আহি পেলাই ভাত খাইছে খাই পেলাই। মই বোলো অকণ জীয়াই লোৱা তাৰপিছত আকৌ বোলো কালিলৈ কি আছে আকৌ পঢ়া বুলি কৈছো।
অ হে তাই স্কুল লৈ গৈছ ছিলো স্কুল লৈ যায় স্কুলত মানে অশান্তিয়ে পাইছ মানে জ্বৰ পৰা উঠিছে যে না মোবাইল চাও মোবাইল চাও কৈ আছ ছিলে মোবাইলটো মানে বেয়া হৈ আছে অলপ মোৰ মো বাইলটো তাৰপিছত ঘৰ আহি পোৱালৈ বেবী চাম বুলি গৈছিলে মানে বেবী চাত নাই মই বোলো ওলোৱা নাই ৰবা মই ওলাই দিম আৰু ওলাই দিম বুলি লগতে মানে ওলাই নিদিলো যে। খঙতে একে মোবাইলটো দলিয়াই পেলালে আ।
বহুত খং উঠিছে হয় গৈছেগৈ তা
অহ, খং উঠি গৈছে তাৰ মানে ওলাই দিবই লাগ গে মানে যোন -যোনটো নহক উম কিবা এটা বিচাৰিলে মানে দিব লাগিব তাইক।
অহ, তেনেকোৱা অকৰা হয় অকন। বেমাৰ হ'লেগে।
তাকে বোলো তাক শুৱাই লৈ বোলে অলপ কাম অলপ কৰো।
অহ, কাপো - কাপোৰ - চাপোৰ চিলোৱা নাই?
কাপোৰ চিলোৱা নাই কাপোৰ মানে চাদৰ দুখন হেৰি কি দহিৰ দহি গোঠো বোলো। হে তাইক মানে শুৱাই লৈছো আও শুৱাই লৈ চাদৰ দুখখন মানে ওলাই থৈ থৈ দিছো দহি গুঠি দিওঁ আৰু সোনকালে মানুহক লাগে যে দি থৈ দিছিলে চিলাবৰ কাৰণে সুধিছিলে দহি বান্ধিবৰ কাৰণে সুধিছিলে সেই দহি বান্ধো। তাৰ পাছত মানে এতিয়া মায়ে মানে জলকীয় ঘৰতে বাৰীত হেৰি কৰিছে ছিলে ৰোৱাইছিলে নাই জলকীয়া নাই মানে ঘৰত। তাকে জলকীয়া কেইটামান মানে ছিগি আনো গয়ে চাই আছে। ছে পত হৈছে নে নাই জলকীয়া নহ'লে ভাতে নাযায়।
এ ঘৰতে দুজোপা -এজোপা লগালে ভাল কিনি খাব দৰকাৰ নাই তেতিয়া।
অহ, তেনেকে ইয়া মাৰ ঘৰত। তেনেকে মানে লগাইছে পাঁচ ছজোপা মান আছে আগফাল পিছফাল। কিনা জলেকীয়া হব মানে হেৰি জ্বলা ন',
জ্বলাই নহয় তিতা লাগে।
তাপাছত মই বোলো ঘৰতে চিগো ৰাতিলৈ খাব ৰয়। দিনত বইল ভাত খালে জলকীয়া এটা হলে খাই ভাল লাগে। হা, জলকীয়া নহলে ভাতে নাযাই।
মিন এইটোটাইপ এটা মেইন আ। জলকীয়া -জলকীয়াকন লাগিবই যতেই নহওক জলকীয়া নিমখটো লাগিবই আও।
অ',
ফুলো এ চাদৰ দুখন আছে মোৰ দি থৈ দিছে এয়া মই বোলো ময়ো থোপা বান্ধিব লাগিব আ বিচাৰি আছে। হ'লনে- হ'লনে কৈ আছে মই বোলো ৰ'ধান অকণ ৰুই লওঁ তাৰ ছতহে বোলো ডিম কৈ কৈ থৈ দিছো।
অহ, এতিয়া চিলাই পেলাই দি দিব।
অহ, দি দিব লাগিব।
অহ অহ - অহ দুসপ্তাহ হৈছে যদি বিচাৰি বই সিহতক সোনকালে লাগ
সোনকালে লাগে অহ মই বোলো ৰহ মই বোলো ধান খেতিত লাগি আছো। দিম নহয় বুলি কৈছোঁ।
অহ, ধান কৰি শেষ হল নে?
ধান কৰি শেষ হোৱা নাই এই সাতৰ চোৱা কালিলৈ খেদি পেলাই তাৰ পিছত লাগিব লাগে গিব আও বাম খিনত।
অহ, উম। আজি কেদিন হল নো?
আজি দুদিন।
অহ, যোৱা কালি পৰা লাগিছে।
অহ, যোৱা কালিৰ পৰা লাগিছে।
অহ
কালিলৈ তিনিদিন। কিছুমানে সাত দিনতো, সাত দিনতে খেদে। খোৱা খেদে অহ কিছুমানে তিন দিনত খেদে আৰু আমি মানে তিনদিনে কৰি থৈ দিম আৰু।
অহ, সাত দিন লৈ আগত
অ দিগদাৰ হৈ যায়গৈ। আৰু এই বৰষুণ পৰি এতিয়া ধান ৰুবলৈ পাৰা ধুনীয়া জুতি লাগিছে।
অ বৰষুণ তাত বৰষুণ পৰি।
অ কালি পৰিছিলা আকৌ ডাঙৰ বৰষুণ পৰিছে।
অহা ৰাতিপুৱা সময়ত।
অ পৰিছে।
অ ইফালে পৰিছে আকৌ ৰাতিপুৱা সময়ত।
অঁ। এই হাতত চোৱা লাগিলে বৰষুণ পৰেই।
অ ৰ'দেই নাই দেখা নাই।
অ ৰ'দ ৰাতিপুৱা আকৌ ধুনীয়া। দিয়ে তাৰ পাছত অলপ পাছতে আকৌ খেমেকা হৈ যায়গৈ।
অ। মোৰ হে কাপোৰ কেইটামান আছে ধুবলৈ এদ থাকে ভাবিছো ৰ'দতো দিয়াই নাই। থৈ দিছো আ ৰতটো দিলেহে ধুম আ।
অ এ ল'ৰা ছোৱালী কাপোৰ সদায় ধুই থাকিলে সদায়। এ গাল এগাল ওলাইে থাকে। অ উম ওলাই তুমি ধুবহে আকৌ গোট খায়েই।
অ ক'ত খাই।
খায়ে থাকে ডেইলি ধুই থাকিলে ডেইলি ওলাইে থাকিব এগাল এগাল। নিজৰ বিলাক ধোৱা নাযায় সিহঁতৰ। খিনি ধুওঁতে এলাহ লাগি যায়গৈ।
আহ। ভিনদেউ কলৈ গৈছো।
অ ভিনদউ এয়া কামলৈ গ'ল।
আহ।
আহিছিলে ঘৰলৈ এয়া পথাৰখন মানে গৰু চৰু এ এৰাল দি এৰি দি থৈ দিয়ে যে। এ তাকে মানে চাবৰ কাৰণে আহিছে কৰ'বাত মই চোৱা নাই বুলি পেলাই।
আহ।
তিয়া মানে।
অ অ।
ত কঠীয়া। খাই খাই একে তটকলও কৈ পেলাইছে গৈ ৰুবলৈ সময় হ'ল সি এতিয়া গৰু ছাগলী বিলাক ইয়াল দি দিয়ে এ। এই দিয়ে যে। তাৰ খুব কঠীয়াতে লাগি থাকে অ এৰাল নিদিয়ে কঠীয়াতে লাগি থাকে গৈচো। মানুহ মানে পাছ মানে মন নকৰে। কৰিলে মানে দিগদাৰ আৰু চব কঠীয়া খাই পেলাই।
অ মন কৰি থাকিব লাগে আৰু গৰু ছাগলী। এৰাল দিলেহে এৰাল নিদিয়ে বৰষুণ দিয় গলে এৰি দে।
অঁ। বৰ দিগদাৰ সেইটো কাৰণে এ গোটেইখিনি মানে। জে জেগাখিনি ৰুলে মানে। গৰু ছাগলীৰ পৰা শান্তি পোৱা বোৱা এতিয়া। ওচৰৰ ৰোৱাই নাই আমিখিনিহে ৰোৱা গৈছে। দ কাৰণে মানে চাই অ চাই থাকিবলগীয়া হৈছে।
অ হাজিৰৰা লাইছে নে ৰোৱ ৰোতে।
অ লৈছো দুজনী এজনী অকলে।
অ অ অ অকলে নোৱাৰাই।
অহ ইমান মানুহ ল'বই লাগে।
অ অ।
কাবাক। লগাইও থৈ দিওঁ সিহঁতৰব ৰুব ৰুবা ৰুবলৈ সময় হ'লেকে আকৌ মই ৰুই দিওঁগৈ। আকৌ মোৰ হলেকে সিহঁতে ৰুই দিয়েহি তেনেকে মানে কৰি থাকো আৰু।
অ তেনেকে কৰি থাকাই ভাল আৰু তেওঁ আমাৰ খিনি কৰিছে। আমিও সিহঁতৰ খিনি কৰি দিম আৰু আহ। অ।
ওচৰতে মানে খেতি কৰা মানুহ থাকিলে ভাল আৰু। সিহঁতে আমাৰ আহিব আমি সিহঁতৰ যাম তেনেকুৱা। মিলা মিলা অ মিলা প্ৰীতিটো হৈ থাকে হয় নে নহয়।
মিলাপিতিটোযে মেইন অ।
আহ।
এনে ওচৰৰ মানুহ এনে মিলা প্ৰীতি থাকিব লাগে ন ধান খেতি কৰা। বা যিকোনো হেৰিত। মিলাপ্ৰীতি থাকিলেহে ইজনে সিজনৰ পৰা অলপ সহায় বিচৰা যায়
অ তেনেকে কৰিলেই ভাল
অ
অ হ'ব দিয়া ৰাখিছো ন
অ অ হ'ব দে
হা হা হা